চা ন' আচ্ছা, আচ্ছা অ', এইয়া আৰু তেনেক তে ভাতটো টাইম বুলি নহয়, কাম থাকিলে অলপ দেৰি হয় আৰু তেনেকে। অ', সেয়া আৰু। তেনেকে ৰাতিপুৱা মোৰ ডেইলি কিবা কিবি কাম বহুত থাকে অ', ৰাতিপুৱা ওলাই গ'লো, বাহিৰৰ কাম শেষে নহয়।
উম, এনে উ, এনে ৰাতিপুৱা কেইটা বজাত খোৱা? ব্ৰেকফাষ্ট কৰা নে? নাস্তা কৰানে ন
মই ৰাতিপুৱা নাস্তা কৰোঁ। কিন্তু তাৰমানে মোৰ উম, ৰাতিপুৱা উঠোতে দেৰি হয় সদায় মোৰ আঠটা, চাৰে আঠ হঠাৎ হে উঠো কিন্তু দুপৰীয়া নুশুনো কো তাৰমানে সেইকাৰণে ৰাতিপুৱাৰ টোপনিটো মোক লাগে আৰু যদি মোক সোন সকালে উঠো গোটেই দিনটো মোৰ গাটো বেয়া লাগি থাকিব।
কিন্তু জানা এনে আমাৰ মৰ্ণিঙত ৰাতিপুৱাও আমাক খাব লাগে খাদ্য। কমান হ'লেও খাবা, যদি ভাত খাব নোৱাৰা তেনেহ'লে তথাপ ৰু অকমান অ'।
অ', খাওঁ খাই লওঁ, খাই লওঁ মই ৰাতিপুৱা ভাত নাখাও বাৰু। ৰুটি কৰোঁ, ৰুটি সানি লওঁ। সানি তেনেকে খাই দিওঁ আৰু যদি মই কেতিয়াবা বনাবৰ মন নাযায় ওচৰৰ দোকানত মই ৰুটি বনাব দিওঁ, শুকান ৰুটি, ভাজি অকমান খাই দিওঁ। কিন্তু মই এটাতকে বেছি খাব নোৱাৰোঁ তাৰমানে।
উম, ময়ো এটাই খাওঁ কিন্তু উ, উ, ৰাতিপুৱা টাইমত আৰু এ এনেও বেছি নালাগে, এটা হ'লে হৈ যায়। আন কিন্তু মানে পেটটো খালি থ'ব নালাগে আৰু অ', আৰু আমাৰ তিন টাইমে মানে, তিন টাইমে মানে খাব লাগে আৰু দুপৰীয়া, ৰাত তিপুৱা, দুপৰীয়া আৰু ৰাতি। সময়মতে মানে খাদ্যখন খাব লাগে, উম।
আই সেইটো হয় আৰু মানে এতিয়া মোৰ মোৰ ডাঙৰ এক্সপিৰিয়েঞ্চ হ'ল আৰু একদম বাহিৰত খাব নালাগে আগতে ভাবিছিলে কিনো হ'ব। তাৰেপিছত গম পালোঁ আৰু সেইটো আ
আজি যিমান বেমাৰ হাজাৰ হৈ আছে ড ডক্টৰেটো মানে কৈয়ে আছে খোৱা-লোৱাৰ কাৰণেইটো বেমাৰ পৰি আছে মানুহে হয় নে নহয় কিছুমান মানুহে ৰাস্তাত মানে যি টি বস্তু খাই লয় আৰু। হোৱাৰ পিছত কাৰোবাক ফুড পয়জনিং কাৰোবাৰ হাৰ্ট
হয় দিয়া ঠিকে কৈছা। উম তাৰমানে আমি ঘৰত বহুত চাফা কে বনাও হয় নে নহয়? কিন্তু বাহিৰৰ বস্তু বা কেনেকে বনায়। তাৰপৰি সেই বস্তুটো বা কিমান দিন আগৰ? অ' অ' কিমান দিন আগৰ, অ'। আৰু সিহঁতে তাৰমানে কি কৰে দালিটোৱে বেছি হ'ল পেলাই দিব নেকিন আৰু ফ্ৰিজত ৰাখি দিলে। তিনদিন আগৰ দালিও আমাক মিক্স কৰি দিয়ে।
সটোতো কাইলেতো কাইলে কি হৈছে মোৰ হাজবেণ্ডে মানে নিছে নিছিলে অকমান মিঠা বস্ত। ত' মিঠাই আনিছিলে মই খাব গৈছো অকমান মানে জাষ্ট মুখত লৈছো ইমান বেয়া গোন্ধাইছে, পিছত মই কৈছো কোন দোকানৰ পৰা আনি াতুমি পোৰা গোন্ধাই আছে, পিছত যায় মৰ্নিং উঅট যায় কিনি কমপ্লেইন কৰিছে আৰু মানে। তাক যায়, কৈছে তুমি কিমান দিনৰ পুৰণা বস্তু ৰাখিছা এতে। পুৰা গোন্ধাই গৈছে, পিছত আকৌ আজি আকৌ নতুন বনোৱা মিঠাইতটো এইটো পোৰা নতুন মিঠাই দিছে ত', কালিৰ পইচাটো মানে লৈ আজি মানে ফ্ৰীতে দিছে মিঠাই দুটা। মই মানে, মই মিঠা খাই ভাল পাওঁ।
অ, মই ভাল পাওঁ মিঠা খাই, কিন্তু অ', আমাৰ মিঠ মিঠাই ঘৰতে বনাই, ঘৰতে মানে হেৰি আৰু মানে বিক্ৰী নকৰে মানে ঘৰৰ মানুহৰ নিজৰে বনাই আৰু। তেনেকে ফ্ৰিজত ৰাখি দিও, ভাল সেনেকে খাই ভাল লাগে।
সেইটোয়ে ভাল, মানে তথাপিও কেতিয়াবা বাহিৰৰ বাহিৰৰো খাব ইচ্ছা কৰে ন', এনেকুৱা হয়। আৰু মানে এতিয়া কি হৈছে, আমি এতিয়া ঘৰত বনাব পৰা নাই।
অ'।
সেইকাৰণে বাহিৰৰ পৰা ভাবিছো যে লৈ আহো, কিন্তু আনাৰ পিছত কি হয় এনেকুৱা তাৰ পিছত মানে ঠাই খাবই ইচ্ছা কৰা নাই সেইটোৱে বাৰ বাৰ সেইটোৱে মনত পৰি আছে কালিটোৱে মনত পৰি আছে।
অ' তাৰমানে কি জানানে বস্তু বাহিৰৰ আনিলে, অলপমান ভাল দোকানৰ চাই ল'ব লাগে। উম, গম পাইছা, য'তে ত'তে আনিব নালাগে। অ'।
ডাঙৰ ষ্টেণ্ডাৰ্ড, কিন্তু কোনে জানে যে ইমান দিনৰৰে পুৰণা বস্তু টো ৰাখা আছে, বিক্ৰী হোৱা নাই, ফিজত ৰাখি দিছে, পোৰা মিঠাই টো হাৰ্ড হৈ গৈছে। টাইট হৈ গৈছে আৰু পুৰা গন্ধাই গৈছে বস্তুটো আৰু সেনেকুৱ টোমুক বিলাই আছে।
উম, ইমান বেয়া মানুহ, হয় দিয়া। বলো মানুহতো ইমান বেয়া উম' মোৰো এদিন কি হৈছিলে মই দু দুপৰীয়া ভাত খাওঁ হা, ভাত খাওঁ, মোৰ পইচাটো পইচা যায়ে থাকে কিন্তু তাৰমানে হেল্থো ঠিক নহ'ল তাৰমানে কি কৰিলো দুপৰীয়া ভাত ললো মই ৌ মাছ মা, মাছ চাছ নহ'লে অলপ খাবলৈ টান পাওঁ মই মাছ ভাত দিব ক'লো মলে বাইদেউত মাছ মাছ ভাতত এশ বিশ টকা লয় মই বোলো যা, মইতো কাম কৰিছো ন', সেইকাৰণেহে খাম হয় নে নহয়? দিব দিলো ত', মানে যেনেকা ভাত মাছ দিছে, মাছতো তাৰমানে মই মই তাৰমানে খাই গম পাও অকনমান খাইছো, মোৰ মাছতটো এনেকুৱা লাগিছে যেন বহুত দিনৰ পুৰণা মাছ তামনে পুৰনাটো সিহঁতৰ চেল যোৱা নাই, সিহঁতে মানে কি কৰিছে, বস্তুতটো মা তোমাছে হৈ থাক ব ফ্ৰিজত ৰাখি দিছে। চাপজ তিনি চাৰি দিন আগৰ মাছ হ'ব, গম পালা।
জানম
ফ্ৰিজত ৰাখি দিছে। অ', মই তাৰমানে অকনমান খাইয়ে গম পাইছো। জাস্ট অলপ খাই পেলাই। মই মাছ পইছা যদিও দিছো মাছ টুকুৰা নাৰাৰিলো আৰু মানে গোটেই ভাতৰ থালিতো মই একোৱে খাব নোৱাৰিলো। কিন্তু দালিতটো চালো। অ', দালিতটো চালো। তাৰমানে গোটেই দালিতটো হেৰি মানে পুৰণা চাগে মিক্স কৰি দিছে, কিবা বেয়া বেয়া লাগিছে। মই একো নাখালো এশ বিছ টকা দি পেলাই গুচি আহিলো। ত', তাৰ পিছত মই কি কৰো, তাৰপিছত দোকানত মই কিবা অলপ পেটিছ তেটতিচ খাই দিলো, উপায় নাই। মই দুপৰীয়া মানে জবৰ মাজত থাকোতে চা কৰিৰ মাজত, পেতিছ তেটিছ। সেই বস্তুতে মোক মানে অনিষ্ট কৰিলে। গম পাইছা কিন্তু মইতো এই বিলাক পইচাটোতো খৰচা হৈয়ে আছে গম পালা এই মানে পিছত মই গম পালো যে এইবাৰৰ পৰা মই ভাবিছো আৰু চাকৰি কৰিলেও লাগিলে মই চোৱা মোৰ এশ ত্ৰিশ টকা গ'ল পানী ৱাটাৰ লৈ। কিন্তু মোৰ হেল্থত একো নালাগিল অ মই এইবাৰৰ পৰা মানে সেনেকোৱা হলে মই লাগিলে অলপ ফল মূলে কাটি অ টিফিনতকে লৈ যাম হয়নে। মোৰ এটা আপেল খালেও গাত লাগিব হয় নে নহয় এ মই সেনেকে লৈ যাম। বা বা সুদা ভাত আৰু কণী এটা হলেও সেনেকে লৈ যাম মই এবাৰ ভাবি থৈছো। অ' মানে ইমান মোৰ বেয়া লাগিছে পইচা পইচা গৈ আছে মই খাব নোৱাৰো। সেয়া আৰু কি কবা এ আৰু সিহঁতক ক'লে নো কি হ'ব সিহঁতে আকৌ সেই সোপা দিবই। মই ভাবি
অ' সিহঁতে সিহঁতে এনেকুৱাই কৰিব যোনে আগৰ পৰা এইটো কাৰোবাৰ কৰি আহিছে সিহঁতে এনেকুৱাই কৰিব।
হয় দিয়া মই এইবাৰ ভাবিছো কৰবাত জব কৰিলেও মানে ধৰা একমাহ একমাহ পিছতো কৰিম ন কৰবাত নহয় কৰবাত জব কৰিলেও মই মানে-
লাগিলে অকনমান কষ্ট কৰিবা মৰ্নিং অকনমান উঠি যাবা উঠাৰ পিছত ঘৰতে অকনমান কিবা এটা বনাই লয়
অ' হ লাগিলে মই ভাবিছো অ সুধা ভাত আৰু লাগিলে অকমান ডালি তাত পেলাই দিলো আৰু কণী এটা বেছি একো নক বনালে সেনেকে লৈ যাম হনে। অ' আচাৰ তাচাৰ লৈ পেলাই অ'। মই ভাবিছো তেনেকে লৈ যাম। মানে এটলিষ্ট মোৰ ভাল বস্তু খিনি সোধা হলেওতো ভাল হয় ন পেটত যাব। এইবাৰ মই অ পইচাৰ কথাটো বেলেগ আগতে ভাবিছিলো পইচা আছে কিনো আৰু ইমান কষ্ট কৰো। কিন্তু একদম নোৱাৰি খাব নোৱাৰি দেই আৰু উম দুৰ্বলও হৈ গৈছো নেখাই নেখাই এফালে কামৰ টেনচন প্ৰেচাৰটো থাকিবই দিয়াচোন। ই কি কৱা উম ৰাতিও তাৰমানে ভাল উম হয় দিয়া। তাৰমানে মোৰ চেলাৰিটো ভাল আছিলে। উম পইচাটো বহুত ভাল দিছিলে হা মেডিকেল মেডিকেল চব আছে তাৰ মানে ত' মোৰ মানে ৰাতিপুৱা সাতটাত যাব লাগে কিন্তু নাইন থাৰ্টিত আহি পাওঁ আহি পাওঁ মানে সিহঁতৰ ভুল নাই সিহঁতৰ আঠ ঘন্টাই ডিউটি মোৰ দূৰত হয় যে। মিৰ্জাত যে মোৰ আহা যাওঁতে হয় তাৰ মানে কিন্তু আহ মোৰ আহোতে যাওঁতে সাত হাজাৰ যায়। ছেভেন থাউজেন খৰচাই যায় কিন্তু পইচাটো ভাল কাৰণে মই এৰি দিয়া নাছিলো। কিন্তু তাৰ পিছত যেতিয়া মই বোলো নাই একদম নোৱাৰো আৰু শেষত লাষ্টত এৰি দিলো। কিন্তু এতিয়া তাৰমানে মই বেলেগত একমাহ মান ৰেষ্ট লও একমাহ মান পিছত কৰিম। এইবাৰ মানে সেনেকা কৰিম আৰু টিফিন চিফিন লৈ যাম। তেনেকে কৰিম আৰু অ হয় দিয়া আহ হ'ব দিয়া। কম দিয়া কম দিয়া। কিন্তু মই ইমান দূৰত আৰু নকৰো অ তুমি এনে হেৰি নে তুমি গ্ৰেজুৱেট পাছ কৰিছা নে? বি এ পাছ কৰিছা ন অ তেতিয় হলে হ'ব দিয়া মই ক'ম মানে আণ্ডাৰ গ্ৰেজুৱেট হলে অলপ। মই কম দিয়া হা। এ সেয়া আৰু মোৰ লগৰ বিলাকক পালে চবকে কৈ দিওঁ অ মই বো চবকে কৈ দি। আহ একেলগে চিনাক অ হ'ব দিয়া হ'ব দিয়া সেই চিনাকি থাকিলে। ভাল লাগে আৰু একেলগে কাম কৰিলে হ'ব দিয়া।
নাম প্ৰিয়ংকা শৰ্মা।
হ'ব দিয়া মই তোমাৰ অ-অ-অ মই হ'ব দিয়া। তোমাৰ টু মই চেভ কৰি লয় এতিয়া মিষ্টাৰ আহিল নিকি?
আহিছে সি সেইটো ৰুমত আছে।
অ' তোমাৰ হয় চবজি তবজি কাটাত হেল্প কৰি দিয়ে নে নাই। এতিয়া দিব চাগে আহ তোমাল কৰিলা। অ' লাম মেৰিছ তাকে ন।
অ' লাভ মেৰেজে হৈছে মানে মোৰ মামাই কৰাইছে আৰু।
লামে জলে হেল্প কৰি দিয়ে মই বোলে ইমান হেল্প কৰি দিয়ে সেইকাৰণে সুধিলো। এই এইটো মান ন ভালো তোমাৰো কষ্ট সেনেকাে হেল্পফুল হলে ভাল লাগে এ সেইটো কথা। লেডিজৰো অল কষ্ট হয় ন মানুহে ভাবে কি ভাত ৰান্ধা আহে কিন্তু আমিহে বুজি।
উ সেইটোয়ে বহুত কষ্ট ৰন্ধাটো কিন্তু কম কষ্ট। টান নহয় ইমান গৰম ত কি কয় থিয় হৈ থাকে গেছৰ ওচৰত থিয় হ'ব লাগে পুৰা হিট খন লাগে গাত।
অ আগতে শুনিছিলি ভাত কেইটাহে ৰান্ধিবি কিন্তু তিনি এতিয়া মই বুজি। পাইছো বাপৰে তিনি সাঁজ ভাত ৰান্ধা মানে ম আৰু বুজি পাই গ'লো আৰু।
উম, মাহতে যে কেনেকে ৰান্ধে কেনেকে বাচ্ছাহতক চবকে। পোৰা ফুল ফেমিলি খুৱাই সিহঁতে কেনেকে হেণ্ডেল কৰে এতিয়া বস্তু বিলাক ময়ো গম
অ-অ মইতো এতিয়া মানে মই মানে হেৰি কৰো মই মানে ছোৱালী এটাই মানে আহে তাইে আহে মই নোৱাৰো ইমান কৰিব।
নাই-নাই নোৱাৰি অকলে কোনে কৰিব।
নোৱাৰি অ সেইয়াই আৰু। তাৰমানে মোৰ ফাদাৰকো চাব লাগে মোৰ দেউতা আছে। এই মই তাই ৰাতিপুৱা দহটাত আহে ছটালৈকে থাকে কিন্তু কিছুমান বস্তু যিবিলাক তাইক এৰি দিব নোৱাৰো সেইখিনি মই কৰো আৰু কিছুমান চব নোৱাৰি নহয় তাইক তেনেকুৱা খিনি মই হেৰি কৰো আৰু। তাৰাপৰে ঘৰৰ কাম সাংঘাতিক উম, অ অলপ চলপ কৰো বহুত কামো ঘৰৰ সেয়া আৰু তাৰমানে আমাৰ তিনি সাঁজ বনাই যে। যে ৰাতিপুৱা বনালো দুপৰীয়া ৰাতি স টো কাৰণে অ-অ মানে আমি ৰাতিপুৱা বনাতো নাখাও অ', ঠিক আছে দিয়া হাঁ পিছত কথা পাতিম দিয়া।